অ
অ কি কৰিছ
এ ফুছিলো একেহাতে ৰখি থাকিব নোৱাৰি পদূলিত আছে
অ অ অ অ মই পিছলে বাৰণতে আছো ইমান মহ ওলাইছো বেলেগ মহল আছে আকৌ
কেলে ইমান মহল আছে বাৰু
জানো বৰষুণ আকৌ দিব চাগে বৰষুণ দিব চাগে সহঁতৰ ফালে বৰষুণ কেনেকুৱা আজি
বৰষুণ আজি দিনত নাই দিয়া পাৰি ন চিপ চিপিয়াকে অকমান দিছিলে তে সেয়া আৰু ইমানকে নাই দিয়া ডাঙৰ
আজি দিন আজিৰ দিনত ইয়াতো নাই দিয়া কিন্তু কালি ৰাতিটো বেলেগ বেলেগ
ৰ'দো ভালকে নাই দিয়া বাৰু।
অ আজি ৰাতিপুৱা কিন্তু নটা দহটা মানলৈকে আমাৰ ইয়াত বৰষুণ খু দিলেই ৰাতিটো বৰষুণ দি সেিছে দু তাল পৰা দিছোগে অ
তহঁতৰ এই গৰমত হেৰি কথাবে ভালেই হৈছে কি কি হে ৰ কি বৰষুণত
অ আজি বৰষুণ নাই দেিয় আজিো মানে বৰষুণ নাই দিয়া বাৰু বৰষুণ নাই দিয়া ৰ'দো নাই দিয়া ইমান ধুনীয়া বতৰ বোলো এইকদিন এনেকুৱাই কৈ থাকিলে হয় আৰু বাই লাগে কচোন
তাৰপিছতে আপুনি তই যত ফোন কৰিছিলি তাই হেনো হেৰি এতিয়াহে দেখিছে ফোন নম্বৰটো
আহ
সিহঁতৰ কোনোবা আলী আহিব ভাত খুৱাব হে নহয় কিবা ফোনটো থৈ পেলাই গৈছিলো বোলে তাৰপিছতে মই গমেই নাপাওঁ তাই কৰিছিলে হা
উম পাটিলি
আহ
আহ
ময়ো কৰিছিলো
অ তাৰপিছতে মই সেই তেনেকুৱাই হৈ আছে আৰু
উম
আহ
তাৰ পিছতে মূৰতো মানে ইমান ওকণনিছ
উম মোৰ মোৰ ভাগৰ চুলিখিনি একদম হেৰি হেৰি হৈ গৈছে আকৌ ৰঙা হৈ গৈছে মই হে ভাজমল এটা আনি থৈছো লিকুইডটোতে লিকুইড টো লগাব লাগিব অকমান চুলিি খিনি ভাল হক বুলি কিবা আৰু ওপৰত ধৰ ৰঙা হৈ গৈছে আকৌ কপাল চব সেন্দুৰ লগাই লগাই হৈছে নেকি এনে জানো
অ এইখন বহাল হৈ যায় হে নহয় ৰঙা হৈ যায়
অ ৰঙা ৰঙা হ গ আছে
এইত যে ভিডিঅ' বনাই যে আমাৰ ইয়াৰ যে চানজনী নগাঁওত যে ভাত চাত খোৱা যে দি থাকে পইত ভাত খোৱা সিহঁতৰ সেইফালে হেনো হেৰি কি মৰি গানো পানী চানী নাই হেনো মাছ মাছ ফ্ৰাই কৰি থকা দেখিছো তাই মাছ ফ্ৰাই কৰি আছে ঘৰুৱা মাছ মানে তাই কৈছে আৰু পানী চানী নাই পানী শুকাই গৈছে মাছবোৰ মৰি গৈছে সেইটো কাৰণে আৰু মাছ কেইটামান বোলে তাকে ধৰিলে বোলে ধৰি পেলাই হেৰি মাক হেৰি ফ্ৰাই কৰি আছো সিহঁতি এইবোৰ খাই বেয়া াই এতিয়া এনেকে কৈছে আৰু হেৰি হোৱাই নাই ডাঙৰ হোৱাই নে বেছিকে এনেকনেকে কৈছে অ
উম কি আছৰিত কথা ইমান বৰষুণ দিছে এইফালে
অ ছোৱালীহঁতক যে টিউচন কৰা যে ল'ৰাটো যে পুলিচৰ চাকৰি পাই আছে সিও সেইটো চাইদডে আছে নহয় ট্ৰেইনিঙত সিহঁতৰ মাক কালিছে আহিলে কৈছে আমাৰ বোলে পান্জা নহয় মনে পিতেকে গাই ধবলৈ হেনো পোৱা নাই
তছ কিবা যাহা লাগি সহাকে খাইছে কেনেকুৱা এনেকুৱা কেন্দ্ৰ হৈছে
ইফালে উ ইফালে ইমান গৰম বোলে গা ধুবলৈ পোৱা নাই পানী নাই এিয় বোলে এনে কৈ সেইকাৰণে সি কিবা এটা কৰিবলৈাই ছুটত আহিম বুলি ভাবি আছো অ কিবা এটা কৰিৈ ছুটিত আহিম বুলি মানে সি
গা ধবোৰকে পানী আছে নে আশ্চৰিয় কথা একেখন অসম
তেনেকুৱা হৈছে পানী তাৰমানে হেৰিত আহে পানী যে বহুত তললৈ গুচি গ'ল পানী পুখুৰীলৈ যেতিয়া পানী শুকাই গৈছে ন ফিচাৰি পুখুৰীত তেতিয়াাহ'লে সেইবোৰ মটৰে পানী দা মানে অলপ অলপ হ ড্ৰেইনিঙৰ লাভ লাগ ধেৰ থাকে যে সেইটো কাৰণে মানে মানে হেৰি হৈ গৈছে অ সেইকাৰণে পানী মানে কি বুলি কয় ঢেৰ লৰা কাৰণে পানী তাৰ মানে হেৰিিবলৈ নাই পোৱা সেই তেনেকুৱা হৈছে আমাৰ দিগম্বৰলৈ যোৱা পাৰটী মানে আহি প আছে সেই তেনেকুৱা আছে
ক আচৰিত কথা আছে চাগতেই সেইটো তেতিয়াহলে ন ইমান ওচৰতে ন উ ইমান কেনেকুৱা ইফালে কেনেকুৱা বৰষ খুন্দিছে সেইফালে আৰু কি হৈছে
অ তাকে সেইফালে বৰষুণে বৰষুণ আমাৰ ইয়াত ধুনীয়া বৰষুণ একদম পুৰা ৰি পানী আকৌ বতৰ ভাল খেতি পথাৰ উপযোগী হয় নহয়
তাকে হা
উম উ তাৰ পিছতে আমাৰ বজাৰ আহিছে আজি কি মাছ মাংস আনিব খাওঁ
বা আহি পালহি নেকি আহি পালেহি চেংমৰা চেংমৰা আনিব
অ জানো কি আনিব তেনেকুৱা কিবা কিবি আনিব আৰু কিবা কিবি ৰেচিপি চেচিপি বনাই খাব লাগিব আৰু
বনাবি আৰু চেং মৰা শাকৰ তাৰপিছতে হেৰিয় এই কগ পুখুৰীটো হেৰি কৰিছে নে নাই নাও চলাই চাগে নাই গহী নাও নাও আছা নাই এতিয়া
ৱ সেই এইবাৰ অনা নাই নেকি নাই নহয় আনিলেও তাৰমানে এতিয়া বাৰিষা খেতি পথাৰ উঠাৰ সময় হৈ আছে যে তাৰপিছতহে আনিব আহিৰি আৰু তেতিয়া আজৰি হব নহয় তাত থাকিবগে সিহঁতি
ইমান ধুনীয়া লাগিছিলে কেতিয়াবা মোৰ তাৰ ফটোও দিব লাগিব পাহৰিয়ে আছো
তহঁতি আহিলে মানে আকৌ শিকো
অ ন
শিকিবি আৰু যদি শিক
আহ খেতি শেষ কৰি পেলাই যামা আউ অ খেতি শেষ হোৱাৰ পিছত যাম আউ পূজা চোৱাকে যাম নেকি বা ঠিক নাই লক্ষী পূজা লক্ষী পূজা চাবলৈ ত অ পূজা এবাৰ লক্ষী পূজা চাবলৈ পোৱাকে যাম চাগে কেইদমান দেৰি হলো লক্ষী পূজা চাবলৈ নাইপোৱা নহয় ইমান দিন ওঁ পাঁচ বছৰ হৈ গল আ এতিয়া লক্ষী পূজাই চাই পোৱা নাই নাই পোৱা টোন মই অহা পা লক্ষীপূজাই চাই পোৱা নাই যোৱাৰ পা বুলি নহয় অহাৰ পা অহা পা মই না চোৱা লক্ষী পূজা
অ বিয়া হোৱা পা
উম
অ
পা নাই পোৱা সেই ম হে এইবাৰ চাবলৈ নাপালে গুচি আহিলো হম চাব
চাবলে মন যায়
উম ভাত কিহে হব ভাত আজ পুৰা মাছ মাংস আহি গ'ল আৰু
যোনে মাংসই আনিছে সিহঁতেহে জানিব আৰু মাংসত নানে বাৰু মাংস এই কেতিয়াবা বইলাৰ এদিন ন দুদিন খাইচিলো হে ইয়াৰ পা
অ তাত গৰ গৰৈ গৰৈ চৰৈ লৈ আহিব লাগে জীয়াই জীয়াই
আহ আহ
ন তাত ওলাই নহই ঢেৰ গৰৈ চেঙেলী চেঙেলীটো নাখাৱই তই দেউতাক সেই মতা নাই নেকি দেউতাক সেই সোণালী বৰী আই মতা নাই নেকি
সোণালী বৰীয়াই ফোন কৰি থাকে এতিয়া মতা নাই
অ মান পিছত এই মাতিব আৰু মাছ মাছৰ উজান হলে মানে
দেতাই উহে কয় কি কলে বুলি সুধিলে জানো কি কৈছিলে বুলি কয়
অ দেতাই নুহুনাকে কৈ থাকে এনে গুৰুত্ব নিদিয়ে অ গুৰুত্ব নিদিয়ে
অ যিটোকে কয় সেইটোকে অ কয় আৰু
এতিয়া ফোন টো ৰিচিভ নকৰিলেও নহয় বুলি আৰু উ আঁ কৈ থাকে আৰু
এদিন আগতে কিবা ঠাইৰ অফিচৰ কথা কলে আৰু ফোন কৰিলে ঠাইৰ কথা কলে আপুনি আমুক কলে গৈছে নাই দেউতা কলে গৈছো এনেই এনেই কলে তাপিছত আমুকত গৈছে নাই বোলে গৈ আছো আমুক দেখিছা নাই বোলে দেখিছো তেতিয়াহলে আপোনালত কথা পাতি কাম নাই বুলি ক'লে আৰু তাৰপিছত দেতাই হাঁহিলে আৰু তাৰপিছত অ হয় তাৰমানে কবালৈ পাৰ্টিত আছিলে হেনো সেই পাৰ্টি টো মানে দেউতাক লগ ধৰিবৰ কাৰণে
অ দেতাক লগ ধৰিলেহেঁ মানে গৈ নোপোৱা হলে মানে দেখ
অ তাৰপিছত ক'লে আমি এইফালে গৈছিলো কিমান পোৱা যায় সে কি কোৱা এই পৰশুৰাম কে কোণলৈ গৈছিলো বুলি ক'লে কিমান পইচা ললে বোলে ইমান পইচা ললে কৈছে নে দিতাই এ আপুনি বোলে স বেছিকে ল'লে বোলে মই মই মোৰ লগত যাব লাগিছিলে মই ইমান টকাতে ম কাপো ভালোহেতেন তামুক ভাল হেতেন তেনেকে কৈছো আৰু মুঠতে আহি ওপৰত আৰু চবতকে উম।
হয়ও পায় আৰু কম পইচাটে দায় নেকি উম হ'বও পাৰে মানে এই গুৱাহাটী চাহাটী গ'লে মানে বহুত কম পইচাকে লৈ যায় সেনা
নিজে নিজে পাৰ দি ওলালে মানে তাৰমানে সেই তেনেকে কম পইচাৰে নিয় আহেম অ এ নহয় আমাৰো চাগে এনেুৱা কিছুমান হেৰি সৰু গাড়ী চৰু গাডী তেনেকুৱা ভাল তাৰপিছতে আকৌ মানুহবোৰ উ স তেনেকে আ ন নে য এইবোৰ গাড়ী চাড়ী লয় অকমান হে লগত পথটো হেৰি থকা আৰু াৰ্ম থকা মানুহ আমাৰ ব চাগে বেছিকে খাই হেৰি কৰে পইচা
উম খাই যিবিলাকে পইচাটো ওলাই যে সেইবোৰ খায় কোন খাবলৈ নোপালে সেৰিনো পাৰ় এটটা ন উলিয়াইো
উম
উম। এইবোৰ খায় চবৰে খাই বিহু মেলা এখন পাতিলে খায় মানুহে পচা বিহু মেলাখন পাতিলেও খায় এই শিল্পী দিৱস পাতিলেও খাই।
আমাৰ দেতাই আমাৰ দেউতাই তিনিচুকীয়া হেৰিলে যাওঁতে কি বুলি কয় টিলিঙা মন্দিৰলৈ যাওতে টিলিঙা এটা লৈ আহিম বুলি কৈছিলে নহয়। তাৰপিছতে এই নিব নাপায় নহয় নহয় বোলে মই লৈছো যাওঁ বোলে এটা বোলে
মন্দিৰত লিঙা সেইবোৰ কোনোবাই দিয়েহে
অ দানহে দিয়ে আনিব নোপায় তাৰপিছতে কোনোবা মানুহ এটা হেনো সেইহটো তাত স মানে মানুহৰ অ হেৰি আছিলে নহয় অ মানুহ আছিলে নহয় দেটাই হেৰি দেতা খো মালটো খাব নেকি সুধিছিলে দুপতে
অ ইফালে চব খোৱা মানুহখিনি যে নখোৱা মানুহ নাই বেলেগৰ মানুহ নে অ বিক্ৰী কৰিব কাৰনেই মানে আপুনি বিচাৰিছে যদি দেউতাই চাগে দেউতাই চাগে এনে কাষে কাষে ৰৈ ৰ আছে কেনে কেনে
অ দেউতাই আছ নোজানে নহয় অ এনে এনে এনেকে চাই ফুৰিচিলে চাগে চাই আছিলে চাগে অ বোল অ বুলিব এইজনে বোলো মাল দেহ বিচাৰি আছে নেকি চাগে সুধিবলৈও বেয়া পাইছে অ আৰু ইয়াতে ইয়াতে পাব বোলে আহিব আহে যদি আহ এনে বুলি কৈছিল এতিয়া বোলে কি বোলো ইয়াত পাব বোলে বোলে আমুকতো বোলে সেই মই হেইবোৰ বিছাৰো নাথাকোঁ ক'লে হেনো।
অ', হয় সেইটোয়ে।
অ।
চাই আছিলে উম আঁতৰলে চাই আছিলে চাগে আৰু সেইটো তেনেকে ভিষছে মান
উম, মোৰ মানে চকুতো অ, অকমান হুক্ক হে' কম দামী যে। চকু-চকুতো কম দামেই, আমাৰ কাষত থকা আ সুধিছো কি চাচোন বুলি।
চকু গপ। যদি হ'ব দে।
অ চকু কম দামী যদি হব নেকি?
অ, বেছি দামী নালাগে।
অ', হ'ব দে তেতিয়াহ'লে।
অহ। তুৰ দিগদাৰী হ'ব পিছত চকু হ'ল।